ছাঁ।
মই এয়া ঘৰতে আগফালে অলপ বহি আছো গৰমত তুমি ক'ত।
মইয়ো গৰমতে এই বেয়া গৰম দিছে অঁ
হয় দিয়া বহুত গৰম পৰিছে দেই। ব'লা অলপ ক'ৰবাত ইফালে যাওঁ ঠাণ্ডা পৰি থাকে এতিয়া বৰ্তমান, ক'ৰবা জেগা আছে যদি কোৱা তুমি জনাত।
জানাত মানে কি এই গৰমখনতো পাহাৰেই তোমাৰ ঠাণ্ডা হ'ব আৰু।
হঁ হঁ।
এতে তোমাৰ।
আমাৰ ওচৰে পাঁজৰেতো পাহাৰ বুলি ক'ব গ'লেতো অৰুণাচল প্ৰদেশেই পৰিব।
অৰুণাচল প্ৰদেশই পৰিব, তাকেই যাওঁ বুলি ভাবি আছো। নেকি সেইটো কাৰণে তোমাক মে কল কৰিলো বুজি পাইছা।
হয় নি, ভালে ভাবিছা বল তেনে যাওঁ।
অঁ।
কি লৈ যাবা গাড়ী লৈ যাবা নে কাৰ লৈ যাবা। মানে বাইক লৈ যাবা নে কাৰ লৈ যাবা।
বাইক লৈ পেলাই মানে তোমাৰ মানে বহুত মানে ডেঞজাৰছ হৈ যায় বুজি পাইছা। কিয় কোৱাচোন বহুত মানে বৰষুণৰ কাৰণে মানে অৰুণাচলত বহুত বৰষুণ দি আছে ন। বহুত মানে লেণ্ডশ্লাইড হৈ আছে তাত মানে।
অঁ আৰু অৰুণাচলত মানে বেছি দূৰলৈকো যাব নোৱাৰিম দেই অলপ ভয়ো আছে তাত। কিন্তু, তাত বহুত ডাঙৰ ডাঙৰ মানে মই বৰ্তমান মানে মই পাই আছো চাই আছো যে। বহুত মানে এনেকাা ৰাস্তা ভাঙি যোৱা দেখি আছো বা এনেকাে কিবা। খালি আমি মান টিকপি চিকি আ। তেনেকে যাব পাৰিম আৰু বেছি ভিতৰলৈকে যাব নোৱাৰিম গৈ অলপ ভয় আ বুজছা। চেঁচালৈকে অলপ পাৰি আৰু।
সেইটো হয় কিন্তু তোমাৰ মানে। তোমাৰ অৰুণাচলত যি মানে হৈ আছে সেইটো প্ৰভাৱ কিন্তু আমাৰ অসমতো পৰিছে। এইটো কাৰণে মানে মই ভাবিছো। মানে টাটাৰ গাড়ী লৈ পেলাই যাওঁ নেকি দাদা এখনৰ মানে তোমাৰ মানে হেৰিয়াৰ এখন আছে। দাদাও যাম বুলি কৈছে।
অঁ অঁ তেনে ভালেই হ'বতো ব'লা।
অঁ মই সেইটো কাৰণে তোমাক কল কৰিলো মানে, আৰু। মই মোৰ দাদা ফিক্স। তুমি এতিয়া ফিক্স আৰু দুট মানো মিলোৱা তুমি।
অ মোৰ লগৰ এজন আছে বাৰু। তুমি চিনি পাবা এজন ৰিং। কো আছে আনন্দ চোৱনলী।
আহ। এ হেতক মানে তুমি এটা কল কৰিবানে?
এতিয়া। এতিয়াতো কৰিবলৈ অকমান দিগদাৰ হ'ব কাৰণ মানে তোমাৰ এতিয়া ফোন কৰিলে বিপদহে হব বুজিছা।
কিয়?
কাৰণ সিহঁতে চাগে বৰ্তমানলৈকে শুই দিছেগৈ কাৰণ এ অলপ সময় হৈছেতো এতিয়া মানে মৰাম। আমি অলপ গৰমত বহি আছো সিহঁতে শুই দিলে চাগে এতিয়ালৈকে।
অ।
সেইটো কাৰণে এতিয়া ফোন কৰি। একো মানে আমাৰ লাভ নহ'ব, সময়ৰ লোকচানে হ'ব আৰু।
ততে মানে দিনটো ফিক্স কৰোঁ।
ফিক্স কৰা যায় মানে চোৱা এতিয়া সিহঁতৰ কথাটো মই জানো সিটো যাবই ৰিংকু যাবই বা সি। এনেকে মিলাই কৰি মই লৈ লম আৰু সেইটো ইমান মানে, শংকাৰ ৰাখিব লাগে নালাগে মনত। খালি এ হৈ যাব তুমি খালি এতিয়া দেটতো মানে এটা ভাল তাৰিখ এটা ওলোৱা যোনটো। তাৰিখত মানে আমি গ'লে ধুনীয়াকে দুই মানে ধৰা এদিন থাকাকে যাবানে নে কি।
থাকাকেই যাওঁ নেকি আৰু চুৰেন আলি।
চুৱনালি যাব। অ তেওঁ পুৰা মই এতিয়া কৰি দলে বেক চেগ পেকিঙে কৰিব বাৰু লগতে কিন্ত এটো নকওঁ আৰু কাইলৈও জনাম আৰু দিয়া নে কি কোৱা অ
মই ভাবিছো কি তোমাৰ আ ধৰা চাৰিদিন
আহ।
তিনি ৰাতিৰ কাৰণে যাওঁ বুলি ভাবি আছো কি কোৱা তুমি পাৰি ন?
পাৰ যায় তুমি এটা মোক কথা কোৱাচোন। কিমান মান মানে ধৰা আমি কুলজন হাতক লৈ যাব লাগিব তালৈ যাওঁতে।
তোমাৰ ধৰা যাবা ক লগোকে সেইটো কথা তুমি কোৱাচোন?
তোমাৰ তুমি এইটো তুমি কোৱা আৰু ভাল চাই কোনোবা এটা তুমি চোৱা যি কৰা মই মইতো এনেকে মান ইমানটা ভাল মানে সৰু লৰা ছোৱালী লগত মই গৈ পোৱা নাই নয় এনেকে ভাল ভালকে মই ইমানটা মানে নাজানো তুমি কোৱাচোন কলৈকে যাব পাৰা
অৰুণাচলতো বাৰু মইয়ো তেনেকে যোৱা নাই কিন্তু মোৰ লগৰে গৈছিলে ন‌, হেতি মানে তোমাৰ চেলাৰলৈকে গৈছিলে চেলাৰ পাঁচ হজাৰ।
আহ চেলা পাষ্ট্তাটো একে লাষ্ট বৰ্ডাৰ ন অ অ।
তোমাৰ স্কৰপিঅ লৈ পেলাই গৈছিলে হেতি। হেটি কৈছে যে হেতৰ মানে গাড়ী ভাড়া লৈছে তোমাৰ দহ হাজাৰ টকা
উম
বাকী তোমাৰ থাকা মেলা ধৰা থাকা মেলা বহুত মানে কম দাম তাত মানে বুজি পাইছা।
উম।
থাকা মেলা তাৰপিছত খোৱা চোৱা মানে তাত মানে বহুত কম দামতটো, তোমাৰ সেইটো বোলে পাৰ পাৰ্চন ধৰা পঁচিশশ তিনি হোজাৰ
অ
তোমাৰ টটেল ধৰা না তুমি হাতত লৈ যাবা ধৰা
পাঁচজন মানুহ গলে মানে ধৰা তোমাৰ এতিয়া গাড়ীৰ পৰা আদি কৰি চব মিলাই কৰি গ'লে মানে নাই কমেও তোমাৰ হাতত ছয় সাত হাজাৰ টকা আৰামত লাগিবই।
এটা তুমাৰ ছয় সাত হাজাৰ এটা লাগিব।
ধুনীয়া বেলেঞ্চ সেইটোৱে লৈ পেলাই মানে ধৰা আৰাম চে খাই বৈ ধুনিয়াকে গুচি আহিব পাৰি আৰু
উম উম আৰামছে।
শুনিছো সেইফালে বোলে এনেকে তাতে ঠাণ্ডাতোতো পৰিয়ে থাকে ন। তাতে বাৰ মাহেই মই জনাম এতে ঠাণ্ডা কাৰণ আমাৰ ইয়াত যিমানটো গৰম হয় তাৰ মানে গৰমৰ প্ৰকোপ তাত মানে সেইটো চিষ্টেমত নপৰেই।
উম পাহাৰ আছে
মই জনা মতে কিবা ফেন মানে ফেন চেনৰ ইউজ নকৰে বোলে
নাই নাই ফেন চেনৰ তাত এনি টাইম ঠাণ্ডাই থাকে ন এতিয়া ঠাণ্ডা ধৰা এতিয়া ধৰা যেনেকে গৰমৰ দেশত ধৰা তুমি ডুবাই চুবাই এনি টাইম তাত গৰমে থাকে তাত তোমাৰ এতিয়া শুনিছা নেকি যে কি কয় সে হিটাৰ ইউজ কৰিব বা কিবা ইউজ
অ অ
নকৰে ন দৰকাৰেই নাই হেটৰ লাগিব এতিয়া এ চি লাগিব। বুজি পাইছানে নাই তেনেকে তোমাৰ অৰুণাচলৰ মানুহকেইটাক তোমাৰ মানে এচি দিচি নাই মানে নালাগে বুজিছা ফেন নালাগে এ চি নালাগে।
সিহঁতৰ কিন্তু সেইটো সুবিধাটো ভালেই দেই ন একো ফেন চেনৰ দৰকাৰ কাৰণে বাৰ মাহে ঠাণ্ডা কিন্তু তাত এটা বস্তু আকৌ বহুত বেয়া নহয় তাত আকৌ যে এতিয়া বৰফ পৰে তাতে গোটেই ঘৰ বিলাকত এনেকুৱা এটা অৱস্থা হৈ যায় মানুহ থকা কৰা। টুৰিষ্ট প্লেছ হ'ব পাৰে মানে বহুতো তাতে যায় বহুত বহুত মানুহ যায় হয় নে নাই কোৱা সেইটো হিচাপে সেইবিলাক মানুহ মানে ধৰা তোমাৰ মানে ভাল এটা ব্যৱসায় তাত হৈ যায় বা সৰুকে কিবা মেগীৰ দোকান দিলেও তাত কি ধুনীয়া ব্যৱসায় চলি যায়।
অ
সেইটো হিচাপত চাব গলে সিহঁত ভালেই কিন্তু তাত কিন্তু বাৰ মাহে মানুহ যাবই। এতিয়া চবেই বৰফত যাব বিচা কিন্তু এতিয়া বহুত এনেকুৱা মানুহ আছে যোনে বৰফ বৰফত গৈ পেলাই মানে ধৰা কোনো মানে বিপদ চপাব নিবিচাৰে নিজৰ। ধৰা এতিয়া গাড়ী কিবা থাকিলে কিছুমান ভাৱে চাগে নাই নাই আমি গৰমত যা গৰমত ত যাম বিহু বহুত গৰম তাত অলপ ঠাণ্ডা পাম তাতে যাম কেইদিন মান থাকাকে। ত তেনেকে কিমান মানুহৰ মানে মনোভাৱ একেই হব। ত তেনেকে যায়েই উম আমিও যেনেকে এতিয়া বৰ্তমান ভাবি আছো। ত আমাৰ নিচিনা আৰু কিমান লখ লাখ মানুহ ভাবি আছে।
অ গোটেই আমাৰ মানে ভাৰতবৰ্ষত মানে বুজি পাইছা।
উম
সেইটোৱেই দূৰৰ দূৰৰ পৰা মানুহ আহে ন ফৰেইনাৰো আহে অৰুণাচলত। উম উম বহুত মানুহ আহে। কিন্তু মানে আৰু এটা কথা কি কচোন এতিয়া ধৰা আমাৰ ইয়াত গৰম পৰি আছে। আমি ঠাণ্ডা হ'বলৈ তাত যাম। কিন্তু মানে ধৰা হেণ্টোৰো মানে আমনি লাগি যায় চাগে ন ইমান ঠাণ্ডা হ্ৰদত মানে গোটেই বছৰে বছৰে থাকে। গৰম চৰম নাই অকল ঠাণ্ডাই ঠাণ্ডা।
সেইকাৰণে কিন্তু আমাৰ ইয়াতে মানে চাবাচোন হা অলপ মানে তুমি এটা বস্তু লক্ষ্য কৰিছা নাই কিন্তু বেছি দিন মানে ধৰা তোমাৰ বেছি দিন হোৱা নাই এই মাজৰ পা আমি এনেকুৱা পাই আছো আমাৰ চব বস্তুতে মানে ট্ৰাইবেল মানুহবিলাক বেছি সোমাই গৈছে।
বেছি সোমাই গৈছে, হয় বাৰু কথা
কলেজত হওঁক, বা পি জিত হওঁক, বা কিবা এটা বস্তু হওঁক, তুমি চাবাচোন আজিকালি চবতে চালে ধৰা তুমি ধৰা মানে দচজন, ধৰা আমাৰ মানে মানুহৰ ভিতৰত দুই তিনজন মানে ট্ৰাইভেল সোমাবই।
উম, ট্ৰাইবেল মানে কি এই মানে বা বাহিৰৰ মানে এইটো মানে ষ্টেটৰ মানে অৰুণাচল যেনেকে ধৰা, মণিপুৰ
অ' অ'।
অ'।
সে-সেইটোয়েটো কৈছো সেইবিলাক মানুহ মানে ইয়াত সোমাবই, বহুত মানুহ থাকে চাবাচোন।
অ', এই বহুত মানুহ মানে কি কোৱাচোন তোমাৰ বহুত মানুহ ধৰা কামৰ মানে ধৰা বেলেগ জেগাৰ পৰা কাম কৰিবলৈ আহে ধৰা, তাৰ পিছত বোলে বহুত মানুহে ধৰা পঢ়া-শুনা কৰিবলে আহে, হেনতৰ মানে হেনতৰ তাত মান ইমান ভাল নাই চাগে সেইটো কাৰণে আহে আমাৰ ইয়াত। যেনেকে আমাৰ ইয়াৰ মানুহ যেনেকে বাহিৰত যায় যেনেকে কাম-চাম কৰিবলে
গুৱাহাটীত ধৰা তোমাৰ বহুত মানে তোমাৰ অপচন বহুত থাকে ন হাতত। মহানগৰী হিচাপে তাতো বহুত থাকে, তেনেকে সিহঁতৰ জেগাতকে আমাৰ ইয়াত বহুত ভাল।
ভাল ভাল।
যেনেকে এতিয়া জামুগুৰি-চামুগুৰি চাবা বা ইফালে গৈ, এটাও চিনেমা হল নাই। বা চাবলে এটা এইটো মানে এনেকুৱা একো নাই তাতে সেই ভিতৰত, চবে আহে ক'ত দূৰা বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিব, যে আমাৰ তেজপুৰত আহিম ইয়াতে তিনি চাৰিটা হল আছে ধুনীয়াকে চিনেমা-তিনেমা এনেকে চাব ধৰা এনেকৈ গুচি যাব। ধৰা আমাৰ-আমাৰো মানে মানে অলপ এনেকুৱা এটা উন্নত আছে অলপ যি সিটো মানে কাৰণে ধৰা বহুত দূৰৰ-দূৰৰ মানুহ আহি আমাৰ ইয়াত মানে থাকিবলৈ বিচাৰে বা অলপ চাবলৈ বিচাৰে।
উম, হম হম।
টো অনুভৱ কৰিব পৰা নাই, কিয় জানা আমি ইয়াতে সৰুৰ পৰা ইয়াতে আছো।
সৰু পৰাই আছো, আমি গোটেই মানে সৰুৰ পৰাই পাই আছো মানে ফেচিলিটি। সে
এ মেইন কথা হৈছে, আৰু আমিতো এতিয়া তাত আমি যেতিয়া ফুৰিব যাওঁ সিহঁত সিহত মানুহ আমনি লাগিব কাৰণ সিহঁতে এনি টাইম সেইটোকে পায় থাকে। ত আমি সেইটোকে নাপাও সেইটো কাৰণে আমাৰ তাত গৈ এদিন গৈ বহুত ভাল লাগে তাত এসপ্তাহ থাকি ভাল লাগে, দুসপ্তাহ, একমাহ ভালাগিব তাৰ পিছত তাৰপিছত আমাৰ কি অৱস্থা হ'ব, সেইটোৱে। আমনি লাগিব যে তাত নাই, কি ইয়াত থাকিম ইয়াত এনি টাইম গৰম। ক থাকে এনেকুৱা ঠাণ্ডা কিবা-কিবি, গৰমৰ হেৰি নাই ভালকে গৈ চ কলেজ এখন মানে ভালকে মহাবিদ্যালয় এখন নাই, বিদ্যালয় এ নাই ভালকে যাতে তাতে অধ্যয়ন কৰিবলে হওক, বা তোমাৰ একো চিনেমা হল, কিবা কিবা এনেকে মানে বহুত বস্তু নাই আৰু সেইবোৰ মানুহ আমাৰ ইয়াত আহি পেলাই থাকাৰ এটা কাৰণো আছে, কাৰণ সিহঁতৰ মানে ভাল ভাল কিছুমান ধৰা সিহঁতৰ কাষ্ট বিলাক ধৰা এছ টি, এনেকে হিলচ হৈ যায়। ত সিহঁতে ইয়াত আহি মানে বহুত এনেকুৱা মানে কৰ্ম সংস্থাপন পাই যায় য'ত মানে সিহঁতে কমতে বা কম মানে অধ্যয়ন কৰিলেও
হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনিচা নে নাই?
শুনি আছো তোমাৰ নেটৱৰ্কৰ অলপ প্ৰব্লেম আহি আছে নিকি। ফাটি ফাটি আহি আছিলে মাতটো।
জানো এইটো কি হৈছে নেটৱৰ্কৰ অকণ প্ৰব্লেম হৈছে মই তোমাৰ মাতটো ভালকৈ শুনি পোৱা নাই।
অ অ আচ্ছা আচ্ছা আচ্ছা এতিয়া শুনি আছো পতককে মানে তোমাৰ মানে কলত কথা পাতি আছো পতক একে মাততো নাই হৈ গৈছিলে মানে
অ অ ময়ো সেইকাৰণে শুনা নাছিলো তোমাৰ মাতটো সেইকাৰণে হেল্ল হেল্ল কৈ আছো। একো নাই নেটৱৰ্কৰ অকন প্ৰব্লেম থাকেই আৰু ইছ্যু অলপ থাকে।
তাকেই থাকে থাকেই ইমান মানে টাৱাৰ চাৱাৰ মানে নাইতো ওচৰে পাঁজৰে সেইটো কাৰণে মানে
হয় হয় আৰু এফালে গাঁৱলীয়া অকণ পৰি যায় টো অকণীয়া তো তাহ অকমান মানে অসুবিধা হয়। বাকী এতিয়া গৰমৰ প্ৰকোপত মানে একদম শুবই মন যোৱা নাই বুজিছা।
বুজি পাইছো যি গৰম দিছে বাপৰে তোমালোকৰ তাত চাই অলপ ঠাণ্ডাই আছে নেকি টাউনৰ মানে।
অ সেইটোতো অলপ ঠাণ্ডা আছে বাৰু মানে তাৰ তুলনাত ঠাণ্ডা কিন্তু হলেও আমাৰ ইয়াত বহুত গৰম মাৰি আছে দেই। তাৰ তুলনাত ঠাণ্ডা হ'ব পাৰে কিন্তু গৰমটো কিন্তু ভয়ংকৰ পৰিছে।
অহ তাকে এ যাবা কেতিয়া
এতিয়া চোৱা কেতিয়া যোৱা হয় মানে তোমাৰ হেৰি মানে যাওঁ নহ'লে অ বিশ তাৰিখৰ আগত যোৱা মানে পোন্ধৰ তাৰিখৰ আগত যাও চৰি বিছ তাৰিখৰ পোন্ধৰ তাৰিখৰ পোন্ধৰ তাৰিখৰ ভিতৰত যাওঁ পোন্ধৰ তাৰিখৰ পিছত যাওঁ অ চৰি চৰি পোন্ধৰ তাৰিখৰ কাৰণ এতিয়া ইণ্টাৰ্ণশ্বিপৰো কাম চলি আছে নহয় পোন্ধৰ তাৰিখৰ পিছত যাওঁ ঠিকেই। মানে মই প্ৰথম তে কওঁতে ভা শুদ্ধই ভাবিছিলো কিন্তু ভাবিলো চাগে অল কিবা কৰিলো নেকি সেকাৰণে বিশ তাৰিখৰ ভিতৰত যাম মানে ন পোন্ধৰ তাৰিখৰ পিছত বিশ তাৰিখৰ ভিতৰত আমি ইণ্টাৰ্ণশ্বিপটো ভালকে কমপ্লিট কৰি লওঁ কৰাৰ পিছত শুই যাব তেতিয়া মানে অ অ এ নডেল অফিচাৰৰ ওচৰলৈ যাব লাগিব তাতে গৈ জমা চমা দি কৰি আমাৰ যাতে গোটেই পিছলে যাতে আমাৰ একো অসুবিধা নাথাকে তেনেকে আমি গোটেই কামটো কনফাৰ্ম কৰি
পিছত যাতে আমাৰ মানে ধৰা চিন্তাই নাথাকক যাতে নিচিন্ত মনে আমি ধৰা কৰিব মেলিব পাৰো
সেইটোৱেই
অ বাকী ধুনীয়াকে যাম ন হেল্ল'
অ অ শুনিছো শুনিছো কোৱা
অ মই আকৌ শুনিয়েই তৰ মাততো হেল্ল' ধুনীয়াকে যাম শুনিছো শুনিছো
দিয়া হ'ব দিয়া ন তোমাৰ লগত কথা পাতি ভাল লাগিলে